হেল্ল' শুনিছা?
অ শুনি আছো, শুনি আছো।
কি কৰি আছিলা?
মই এই আ ভাতকেইটা খাই উঠি অকমান এনে আগফালেকে বহি আছিলো। তুমি?
অ নাই মই ভাতকেইটা খাই উঠি শুৱলি লৈছো শুম আও মই বোলো ফোন এটা কওঁচোন বহুত দিন কথা কথা নাই।
অ অ তাকে ভালে কৰিলে।
বাকী ঘৰত ভালে নহয়?
ঘৰত ভালেই বাৰু অ। তোমালোকৰ?
বৰ আমাৰো ভাল ভাল বৰষুণ দি আছে সেইফালে।
বৰষুণ দিছে অ এতিয়া কমিছেহে বাৰু তোমাৰ একদম আবেলিৰ পৰা একদম ডাঙৰকে বৰষুণ আহিলে। এতিয়া এতিয়াহে অলপ কমিছে।
আমাৰ ইয়াতো একেই আমাৰ এতিয়া ইয়াত দিয়া নাই বাৰু অথনি দিলে অলপ এতিয়া নাই দিয়া বাৰু।
অ অ আচ্ছা।
বাকী মানে মই তোমাৰ লগত টপিক এটা আলোচনা কৰিবলৈ আছিলোঁ মানে এই মই তাত লিখিবলৈ লৈছো মানে সেইকাৰণে সতিহে লিখো মানে
হয়।
মানে অকণ আলোচনাৰ মূলক কথাটো হৈ গ'ল যে তোমাৰ এতিয়া আমাৰ যিমানবোৰ উন্নয়ন হৈ আছে গাওঁ অঞ্চলত অ চৰি যিমে চহৰ অঞ্চলত বা ডাঙৰ ডাঙৰ নগৰবিলাকত বা দেশবিল দেশ। বিলাকত যিলাক ভাল ভাল আৰ্য বিলাকত হৈ আছে। এতা সে- সেই উন্নয়নটো তাতে নগৰ বিলাকতো নতুন নতুন উন্নয়ন হৈ আছে বা নতুন নতুনকে নতুন ধৰণৰ গোটেই ব্যৱস্থাবোৰ আহি আছে। কিন্তু ইয়াত এ এটা এটা কথা কি জড়িত হৈ আছে। সেইটো হৈ গ'ল আমাৰ গ্ৰাম্য অঞ্চলত
হয় হয়।
এতিয়া মই আলোচনা তেনেকুৱা ধৰণৰ যে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ অবিহনে আচলত- তে আমাৰ দেশৰ উন্নয়ন হ'ব পাৰিব জানো এইটোৰ ওপৰতে মই আজি কথা পাতিব বিচাৰিছোঁ। মানে কি হল, মই অলপ আগতে এটা অলপ ভিডিঅ' ভিডিঅ'টোত কি হৈছে এজন ব্লগাৰে তেওঁ গুৱাহাটীৰ পৰা কমে তিনিশ কিলোমিটাৰ আঁতৰত থকা এখন গাঁৱলৈ গৈছে। যোনখন গাঁৱত যোনখন গাঁৱত যাবলৈ এতিয়াও ভালকে এটা বাট পথ নাই তাৰ মানুহৰ স্বাস্থ্যৰ মানে স্বাস্থ্যৰ বাবে কোনো এখন ভাল হস্পিটেল নাই। যদি কিবা ইমাজেঞ্চি হয় তাৰ কোনো ধৰণৰ সুবিধা নাই। খাদ্য পাতিৰ ইমান মানে অহা যোৱা যাতায়তৰ একেবাৰে সুবিধা নাইয়ে মানে আৰু মই অ নিজেও তোমাৰ যেতিয়া এনেকুৱা এনেকুৱা গাঁৱত গৈছোঁ কিছুমান অসমৰ য'ত এতিয়াও ভাল ধৰণে পৰিবহণৰ ব্যৱস্থা নাই খাদ্য পাতি ভালদৰে সুবিধা নাই স্বাস্থ্যৰ ক্ষেত্ৰত। সেই কথাটো কৈছো। আজি আমাৰ ইয়াতে যদিও অলপ উ গ্ৰাম্যাঞ্চল বোৰ উন্নয়ন হৈছে। পৰিবহনৰৰ অলপ অলপ সুবিধা হৈছে স্বাস্থ্যৰ ইমানখিনি সিমান খিনি অসুবিধা নাই যদিও কিন্তু আমি যদি চাবলৈ যাওঁ নগৰসমূহতকৈ কিন্তু যথেষ্টখিনি আমি পিছ পৰি আছোঁ৷ বা এতিয়াও কিন্তু এ এতিয়াও কিন্তু আমাৰ লাগতিয়াল কিছুমান বস্তু আমি সহজে নাপাওঁ। বা আমাৰ কিছুমান প প্ৰয়োজনীয় ব্যৱস্থা আমাৰ ইয়াত নাই গতিকে পথ- প্ৰথম কথাটো এইটোৱে যে তুমি কি ভাবা। দেশখন যিমানে উন্নয়ন নহওক কিয় আমাৰ যোনটো যিহেতু মূল ভেটিটো বা মূল গৈ আমি গাঁৱৰ যিহেতু আমাৰ গ্ৰাম্যাঞ্চল সেই ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ পৰা লোকবিলাক নগৰলৈ যিমানে স্থানান্তৰত নহওঁক কিয় আমাৰ গাঁৱত থকা লোকসকলৰ বা গাঁওখনো যদি উন্নন নহয় যদি আমাৰ সেই মূল অস্তিত্বটো উন্নয়ন হয় তেনেহ'লে আমি দেশখন উন্নয়ন হৈছে বুলি কওঁ পাৰিম জানো৷
উম হয়-হয় তাকে তুমি আহ মানে ভাল কথাই কৈছা। এতিয়া কি হয় আমাৰ যি ভাৰতবৰ্ষ ভাৰতবৰ্ষখন আছে ভাৰতবৰ্ষখন তোমাৰ এখন কৃষি প্ৰধান দেশ। এতিয়া আৰু
হয়
দেশখনৰ তোমাৰ অধিকাংশ মানুহে তোমাৰ গাঁৱত বাস কৰে। এতিয়া উ সেয়েহে যদি আমি কবলৈ যাওঁতে আমাৰ দেশৰ মানে প্ৰকৃত উন্নয়ন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া মানে আমাৰ গাওসমূহ-গাওসমূহ ৰ উন্নয়ন হব৷ তেতিয়া
হয় হয়।
এতিয়া যদি কবলৈ যাওঁ তোমাৰ গাঁৱৰ উন্নয়ন মানে তোমাৰ কেৱল ভাল ৰাস্তা হওক বা এ ডাঙৰ-ডাঙৰ অট্টালিকা নিৰ্মাণ হওক বা শিক্ষা স্বাস্থ্যৰ বা পানী যোগান মানে এই ক্ষেত্ৰত মানে উন্নয়ন হোৱাটো মানে এ ইয়াৰ অন্তৰ মানে এইসমূহৰ অন্তৰ মানে যিসমূহ আছে তোমাৰ গাঁওৰ মানে ৰাস্তা ঘাট নিৰ্মাণ বা বাকী ঘ সেইসমূহ নিৰ্মাণ কৰাটোৱে নহয় আচলতে যি মানে ধৰা শিক্ষা হওক বা স্বাস্থ্য হওক বা কৃষি সেই মানে সেই ক্ষেত্ৰতো আমাৰ আহ উন্নয়ন হোৱাটো মানে ইয়াৰ অন্ত হব লাগিব এতিয়া
হয়-হয় নিশ্চয় ত
হয় এতিয়া এখন আহ মানে উন্নত গাৱে ধৰা এখন শক্তিশালী ৰাজ্য মানে গঠন কৰে আৰু সেই মানে সেই ৰাজ্যখনৰ পৰা গৈয়ে তোমাৰ যেতিয়া এখন-এখন ৰাজ্য যেতিয়া মানে তোমাৰ আহ শক্তিশালী আৰু তেতিয়াহে আমাৰ দেশখন মানে শক্তিশালীৰূপে মানে গঢ়ি গঢ়ি উঠিব। এতিয়া সেই ক্ষেত্ৰত আমাৰ আহ যি গাওসমূহ আছে সেই গাওসমূহৰ পৰাই আমি এ সেই দেশখনৰ মানে এ উন্নত উ মানে উন্নতিত টো মানে সেই জড়িত হৈ আছে এতিয়া আ গড় তুলনাত-তুলনাত যদি চাবলৈ যাওঁ বৰ্তমান যি গাঁওসমূহ আছে গাঁওসমূহ যথেষ্ট পৰিমাণৰ উন্নয়ন হৈছে৷ এতিয়া আগতে কি হৈছে অ আগতে তোমাৰ ভাল ৰাস্তা উ ৰাস্তা ঘাট নাছিলে বা উম বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা আহ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক মানে বিভিন্ন ধৰণৰ সেইবিলাক কাৰণ-কাৰণ ত তোমাৰ মানে গাওসমূহ মানে উন্নত হোৱা নাছিলে। এনে বৰ প্ৰমাণ যি আ-আধুনিকতাৰ প্ৰভাৱৰ ফলত নে তেওঁ গাঁৱৰ মানুহসমূহ মানে গাঁৱৰ মানুহৰ যি চিন্তা-ধাৰা বা তেওঁলোকৰ এ মানে সেই চিন্তা-ধাৰা সমূহ উন্নত হৈছে। আৰু যাৰ ফলত তোমাৰ গাঁৱৰ এ গাঁৱৰ যি আহ উন্নয়ন আছে সেই উন্নয়ন সমূহো মানে এতিয়া বৰ্তমান দেখা গৈছে৷ এতিয়া এ মানে উন্নতি হৈছে যদিও মানে ক'ব নোৱাৰি যে আমি এ সেই চহৰৰ তুলনাত মানে এতিয়াও আমি মানে বহুত খিনি পিছ পৰি আছো।
পিছই পিছুৱাই আছো।
এতিয়াও এনেকুৱা কিছুমান সমস্যা এতিয়া গাঁৱত আছে। এতিয়া কি হয় তোমাৰ গাঁৱত আ গাঁৱৰ পৰা মানে বহুত খিনি ল'ৰা-ছোৱালী হওক বা যুৱক-যুৱতী মানে এটা চাকৰি সন্ধানতে হওক বা কিবা এটা কামৰ সন্ধানতে হওক আ চহৰলৈ যোৱা এটা সমস্যা মানে এটা মানে দৃশ্য পৰিলক্ষিত হয়। এতিয়া সেই ক্ষেত্ৰত যদি ক'বলে যাওঁ আচলতে অ-অম মানে চহৰ বিলাক আচলতে সেই ক্ষেত্ৰত মানে বেছি মানে উ উন্নত হৈছে। গাঁৱত
উন্নত, উন্নত, উন্নত এতিয়া আ এতিয়া মহাত্মা গান্ধীয়ে এটা কথা কৈছিলে তোমাৰ যে ভাৰতৰ মূল যোনটো আত্মা, ভাৰতৰ আত আত্মাটো আচলতে গাঁৱত বসবাস কৰি কৰিছিলে, মানে মূল প্ৰাণ কেন্দ্ৰটো আমাৰ গাঁও। এতিয়া চোৱা আমি আমি কেতিয়া কম যে আমি গাওঁ এখনৰ উন্নয়নত বা গ্ৰামাঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত যেতিয়া আমি কেতিয়া কম আমি ব্যৰ্থ হৈছো বা আমাৰ উন্নয়ন নহয় বুলি। কাৰণ যেতিয়া ইয়াত ইয়াত পঢ়ি থকা ছাত্ৰ- ছাত্ৰীসকলে যেতিয়া ইয়াত শিক শিক্ষা গ্ৰহণ কৰি যেতিয়া আচলতে উচিত পৰিমাণে আ এটা চাকৰি বাবে বা এটা আচলতে কৰ্ম সংস্থাপনৰ বাবে ই এটা কোনো ধৰণৰ ঠাই নাথাকে। বাহিৰলৈ প্ৰবজন কৰিবলগীয়া হ'য়। তাত গৈ বিভিন্ন সমস্যা সন্মুখীন হ'বলগীয়া হ'য়। হ'য় নে নহয়? আমাৰ আমাৰ ইয়াৰ লোক আমাৰ ইয়াৰ লোকে কেৱল যেতিয়া এটা কৃষি পদ্ধতিৰ মাজতে সোমাই থাকে। তাৰ কোনো ধৰণৰ উন্নয়ন নহয়। বা উদ্যোগৰ ক্ষেত্ৰত কোনোবা কোনো উন্নয়ন দেখা পোৱা নাযায়। প্ৰশাসনৰ ক্ষেত্ৰত কোনো উন্নয়ন দেখা পোৱা নাযায়। তেতিয়া আমি কম যে আমাৰ ইয়াতে উন্নয়ন হ'য় নে নাই? হোৱা নাই হ'য় নে নহয়? এতিয়া চোৱা আমাৰ ইয়াতে কি হ'য় আজি দেখি চাই যে গাঁৱত আজি-কালি ইমান খিনি পঢ়া-শুনা কৰা ল'ৰা বহি আছে। সিহঁতে কৃষি কৃষি অকল কৰি তাকো আমাৰ খেত খেতিটো এনেকুৱা যে বিজ্ঞানসন্মত খেতিও নহয় আচলতে যদি চাবলৈ যোৱা এফালৰ পৰা। পৰম্পৰাগত খেতি খিনিয়ে কৰি আহিছোঁ। যাৰ ফলস্বৰূপে কৃষকক কৃষকক কষ্টৰ তুলনা যিমান খিনি কষ্ট কৰে তাৰ তুলনাত কিন্তু ফলটো বেছি পোৱা না নাযায়। দেখিছ?
হয়, হয়।
দেখিছা? গতিকে সেই কথাখিনিত আ হৈছে কি মানে কথাখিনি? এতিয়া আ মানে আ আমি এতিয়া সেই গ্ৰাম্যাঞ্চলসমূহ উন্নয়ন কৰিবলৈ হ'লে গ্ৰাম্যাঞ্চলত আচলতে যিসমূহ ক্ষুদ্ৰ উদ্যোগেই হওক বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত দিব লাগিব। আজি আ গাঁওৰ লোকসকলৰ যদি, যিহেতু আৰু এটা কথা চাব লাগিব। আমাৰ পৰম্পৰা সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু গাঁও গাঁওবিলাকে মূল অস্তিত্বটো বা দায়িত্ব পালন কৰি আছে। কাৰণ আজি-কালিটো চহৰী-চহৰীয়া লোকসকলৰ যদি কথা চাবলে যাওঁ তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায়। আমাৰ অ পৰম্পৰা সংস্কৃতিৰ ক্ষেত্ৰত মূল ধাৰক বা মূল এতিয়া অস্তিত্ব ধৰি ৰাখিছে গাঁৱলীয়া লোকসকলে। গতিকে সেই ক্ষত্ৰতো চ চৰকাৰে সংৰক্ষণৰ জটি বা আ সেই পৰম্পৰাগত যিসমূহ পৰম্পৰা আছে, সংস্কৃতি আছে সেইবিলাক যদি সংৰক্ষণৰ ব্যৱস্থা নকৰে। তেনেহ'লে সেইসমূহ অনুন্নত অনুন্নত হৈছে বুলি ক'ব। হ'য় নে নহয়? এতিয়া দিছ ডিজিটেল ক্ষেত্ৰখনটো চোৱা এনেকুৱা কিছুমানো জেগা আছে যত এতিয়াও নেটৱৰ্কৰ আচলতে ভালদৰে ফাইভ জি নেটৱৰ্ক পোৱা নাযায়। সঠিক কামসমূহৰ কাৰণ অ পঢ়ি আচলতে ইন্টাৰনেটৰ এতিয়াও আচলতে সুবিধা পোৱা নাযায়। পানীৰ কথা কৈছো এনেকুৱা ঠাইসমূহ আছে শুদ্ধ বিশুদ্ধ পানী খাব নাপায়। জল জীৱন মিছনেও তাত ভালদৰে কাম নকৰে। গতিকে সেই ক্ষেত্ৰখনত এতিয়া আ দুটা কথা আহি যাব যে প্ৰথম কথা জনসাধাৰণৰ সজাগ সচেতন হব লাগিব। যে চৰকাৰৰ দৃষ্টি দৃষ্টিগোচৰ কৰাব লাগিব যে আমি এনেধৰণৰ সমস্যাত আছোঁ, আৰু যিহেতু এতিয়া চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থাও কৰিছে, যে সেই গোটেই সমস্যাসমূহ আহ, যত আছে তাৰ পৰাই ফটো মাৰিএ হওঁক বা গোটেইখিনি লিখি মেলি ডিজিটেলৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰে।
হয়-হয়।
গতিকে সেইকাৰণে সেই কিটা জনসাধাৰণৰ প্ৰথম কথা আহ সজাগ সচেতন হব লাগিব। আৰু চৰকাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কাৰণ আজি অ, যি ধৰণে লোকসমূহ আহ আমি নগৰ মানে আন হে সেই নগৰ অঞ্চললৈ উপজিত হৈছে নগৰ অঞ্চললৈ স্থানান্তৰিত হৈছে, এই ক্ষেত্ৰত পাছত আচলতে অহ গাঁৱত লোক লোকৰ সংখ্যা কিন্তু কমি যোৱা নাই কিন্তু কি হৈছে কিছুমান লোক আজি আকৌ গাঁৱলৈ উভতি আহিবলগীয়া হৈছে। কিয় যে গাঁৱৰ-গাঁৱৰ যোনটো শান্ত পৰিৱেশ বা গাঁৱত সেইবিলাকৰ হেৰিটোত আহিবলগীয়া হৈছে। আমি উন্নয়ন তো দেখি গাঁৱলৈ আহ চহৰলৈ প্ৰৱজিত হওঁ যদিও গাঁৱত যোনটো প্ৰাকৃতিক পৰিৱেশৰ দৃশ্যই হওঁক বা প্ৰাকৃতিক এটা সুলভ এটা বিশুদ্ধ জলবায়ু বিশুদ্ধ বায়ু, সেইখিনিলৈ আমি আকৌ ঘূৰি আহিবলগীয়া হয়। গতিকে আহ মই এইটো কথা যে উন্নয়নৰ এটা প্ৰথম মূল লক্ষ্য হব লাগে যে আমাৰ গাঁও সমূহত ক্ষুদ্ৰ উদ্যোগ স্থাপন হব লাগে। আৰু অলৰেডি সেইটো আৰম্ভ হৈছেও। আজিকালি গাঁওসমূহৰ মানুহ বিলাকে ঘৰতে সৰু-সৰু উদ্যোগ স্থাপন কৰে যেনে আজিকালি কিছুমানে ঘৰতে ধূপ বনাবলৈ লৈছে, চাবোন বনাবলৈ লৈছে। ঘৰতে সৰু-সৰু চে চেন্দেল বনোৱা ফেক্টৰী খুলিছে। গতিকে সেইখিনি আচলতে ভাল-ভাল কথা হৈছে এটা নতুন উদ্যম আহিছে মানুহৰ মাজত। সেইবোৰ আহিছে লগতে তোমাৰ আহিছে বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ কথা আহিছে। আজিকালি মানুহে আহ সম্পূৰ্ণৰূপে প্ৰায় কীটনাশক সাৰ খিনি ব্যৱহাৰ নকৰে, জৈৱিক সাৰ ব্যৱহাৰ কৰে মানুহে। আৰু কীট পতংগ-কীট পতংগ হলে নিবাৰণৰ সঠিক পথসমূহ। আচলতে পালন কৰে সেই কথাবিলাকে বিজ্ঞানসন্মত মানুহৰ ধাৰণা বা ধাৰণা তাৰ মানসিকতা সলনি হৈছে, হয় নে নহয়? গতিকে কে সেই-সেই ক্ষেত্ৰত এইটো এটা ডাইৰেক্ট আমি চকুৰ সন্মুখত দৃষ্টিগোচৰ হৈয়ে আছে। যে আমাৰ গাঁওসমূহ উন্নয়ন হব লাগিব, তেতিয়াহলে সামগ্ৰিকভাৱে ক, ক'ব পাৰি যে আমাৰ দেশখনৰ উন্নয়ন আছে কাৰণ, আমি যিমানে এখন চিটিক যেতিয়া আমি মহানগৰ এখনত পিংক চিটি হওক বা বিভিন্ন হেৰিলৈ ৰূপানৰিত কৰি থাকিলে গাঁও এখনক যদি এই আমি সঠিক ৰূপে তাক প্ৰয়োজনীয় আমি মূল খাদ্য প্ৰস্তুৱ বাসস্থান স্বাস্থ্য শিক্ষা। সেইকেইটা যদি মূল প্ৰয়োজনীয় যোনকেইটা আচলতে ব্যৱস্থাকি সেই ব্যৱস্থাকি কেইটা যদি যোগান ধৰি পৰা নাই সেই হিচাপত আমি ব্যৰ্থ হৈ ৰম গম পাইছা যিহেতু তুমি কৈছা। চাই যে যিহেতু তুমি কৈছা যে গাঁওৱত আজি গাঁওৱৰ পৰাই। হেৰিয়ৰ সৃষ্টি হৈছে চহৰৰ সৃষ্টি হৈছে ডাঙৰ ডাঙৰ আচলতে নগৰ বিলাকৰ সৃষ্টি, এই কথাখিনি সেইখিনি। আহ গাঁৱৰ বা গ্ৰামাঞ্চলৰ উন্নয়নৰ অবিহনে যে আ আমাৰ, উন্নয়নটো সম্ভৱ নহয়, সেইটো কথা আজি আমি গম পালো, গতিকে আজি যথেষ্ট, ত ভাল লাগিলে কথাখিনি তোমাৰ আৰু মোৰ মাজত যিমানখিনি কথা হ'ল সেইখিনি যাতে ইমানতে